মাতটো গৈছে নাই?
অ আহিছে আহিছে।
অহ। কিয়া হা? এই বিচনাতে, তুমি?
আছোঁ, এ গা পা ধুই আহিছোঁ।
অ'।
উম, পঠাই এইটো কি প্ৰথম, ফোন ফেন, এই ক'ল কৰিব পাৰি যে ফ্ৰিয়েণ্ডলেই যে।
অ', গম পাইছোঁ অ, তাকে মোৰ কলটো নটিফিকেচনটো আহিলে। মই বেলেগ কিবা এটা কৰিছিলোঁ তাৰ পৰা দেখিলোঁ তাৰ পৰা আহিছোঁ। আমাৰ এই এপটোৰ পৰা চাগে ভাল হৈছে আকৌ, হয়নে ক?
উম, ভাল হৈছে।
বহুত কথা জানিবলৈও পাইছোঁ।
য়েছ।
আৰু তোমাৰ সৰুুৱাকে ইনকাম এটাও হৈছে।
উম।
নে কি কোৱা?
য়া-য়া, পাৰ্ট টাইম জ'ব।
পাৰ্ট টাইম জ'ব অ', মানে এইটো ধৰা তোমাৰ ওঠৰ বছৰ বা
উম।
পঁচিছ বছৰ, সাতাইছ, আঠাইছ বছৰ মানে ল'ৰা-ছোৱালী কাৰণে বেষ্ট আৰু।
অ', য়েছ।
অ', অসমীয়া তোমাৰ অসমীয়াটো এতিয়া বহুত কথা জানিব লাগিব ন? তুমি এতিয়া, আকাৰ ই শিকাৰ হছ ই শিকাই এইবোৰোটো পোৰা শুদ্ধ কৰি মানে প্ৰনাউনচিয়েচনটো ভাল হ'ব লাগিব আউ।
উম, উম, হেটোৱৈ।
তেতিয়া তোমাৰ এইটো ভাল হ'ব।
নেক্সট টাস্ক কোড হেৰি কৰিব লাগিব মুখেদি ক'ব লাগিব আমি ভয়চত।
উম, সেইটোৱে।
এতিয়া হেৰি এইটো কি বুলি কয়, ট্ৰাঞ্জিছন টাস্কটো শেষ হ'ল নহয়? অ', এনে পাছলে নাপায়।
হা?
ট্ৰানজিছন টাস্ক টো যে?
অ'।
সেইটো মানে তাহাঁতৰ গ'লটো হেৰি এচিভ হ'ল, সেইকাৰণে এইটো নাইকিয়া কৰি দিলে এতিয়া।
অ', এতিয়া চাগে নতুন গ'ল সেইটো দিছে আকৌ ফোন ক মানে স্পিকটো।
অ', আচ্ছা সেইটো-সেইটো কমপ্লিট হোৱাৰ পিছত আকৌ বেলেগ এটা টাস্ক আহিব।
বেলেগ এটা টাস্ক আহিব অ'। ভালে একো নাই ঠিকে আছে, এনেকে মানে পাৰ্ট টাইম কৰি থকাটোৱে ভাল আৰু।
অ'।
চবৰে সুবিধা হ'ব।
হেটো কিমান দিব বাৰু? মানে এয়া টাস্কত ফাইভ থাৰ্টি টি নাইন দিব নেকি?
এটা টাস্কত ফাইভ থাৰ্টি মানে এটাটাস্কত বা কিমান টা থাকে এতিয়া ধৰা আমাৰ টাস্ক মানে ফিফ্ট তিটা টাস্ক কমপ্লিট কৈ এটা নহয় জানো? পোন্ধৰটা নি?
পোন্ধৰ তাৰ
জানো তেন্তে প্ৰথম হেই পোন্ধৰটা-পোন্ধৰটা কৰিলেহে গম পাম, যেনেকে এতিয়া আমাৰ কলটো তুমি পাঁচটা, পাঁচটাকে দি আছা যে
অ
পাঁচটা পাঁচটা কৰা পিছত পেমেণ্টটো সোমাই যে।
উম।
বুজিলা নাই কথাটো?
য়েছ আই গেছ।
সেই তেনেকুৱাই হ'ব চাগে
মোৰ কেইটা হ'ল
বাকী হা
মোৰ বিছটা মান হল
ই, প পলিটেকনিকৰ কথা এটা তোমাক সুধিবলৈ আছিলে? হেল্ল'
অ শুনি আছো।
হে হেৰি পলিটেকনিকৰ যে এটো যে এতিয়া স্পট যোনটো এডমিচন লয় যে
অঁ।
সেইটো মানে প্ৰতিখন কলেজতে দহ পোন্ধৰটা চিট থাকেই নি মানে?
এইটো সিহঁতে এক্সট্ৰাকে থৈ দিযে।
এ সেই চিট, সেই চিট কেইটাটো বেছি পইচা লৈ দিব নোৱাৰে নহয় এই কেইটাও।
এই যে কেইটা কিনি লয় নেকি মোৰ মতে। কিনি লয় নেকি?
অ দি লব লাগে নি মানে, পইচা?
অলপ বেছিকে দিয়ে চাগে সেইকেইটাত।
অ মানে প্ৰতিখন কলেজতে স্পত এডমিচনৰ মানে সুবিধাটো আছে। তুমি এতিয়া চি ডবল ই টোৱে হওক বা হেৰিয়ে হওক, কিন্তু চি ডবল ইটো সুধোতে আকৌ স্পট এডমিচনত বা ছেম পইচাই ল'ব বুলি কৈছিলে।
অ তাত চেম পইচায়ে লয়। এইটো নাজানো দেই এইটোত।
তো ল'ব পাই, সিয়ে ল'ব আও এইটো ৰেঙ পাৰ্চেন্টেজ এইবোৰ নাচায় মানে একজাম টো কাৱালিফাই কৰিলে হ'ব।
অ
মই মানে দাদাহতৰ লগত পাতিছিলো তেতিয়া দাদাটোৱে কৈছিলে তুমি যদি কাউচিলিঙত বহা, তেতিয়া মানে তুমি যদি, সোনকালে চিটটো ল'বগৈ পা তেতিয়া তুমি জিষ্টত পাই যাবা।
অ।
সেইটো কথা
অ অ। তোমাক হাই পাৰ্চেন্টেজ কিমান আছিলে হা ই মেট্ৰিকত? মেট্ৰিকৰ পাৰ্চেণ্টেজ কিমান আহিলে?
মোৰ ছিক্সটি ফ'ৰ। হেৰিয়ত কাটঅফ কিমান গৈছে, আজি ফোন এটা কৰিব লাগিব শোণিতপুৰত
অঁ তাকে মো সুধিবাচোন তুমি, ফোন এটা পাই লগৰতা মানে তেনকে কথা ছিক্সটি ছিক্স আছিলে। কাক, অ কাটচটো কিমান সুধিবাচোন তুমি দেই।
অ মই ফোন এটা কৰিমে বা নাম্বাৰ খিনি কলেজ ব
তোমান চিনাকি আছে নি?
চিনাকি নাই কলেজত নাম্বাৰ দি দিছে নয় সুধিবলে।
অ গৰাইক মানে কোনদিনাতে ফোন কৰিব।
অ পৰদিনেতাৰ বিজন ন হেৰি। তেতিয়া তুমি আপগ্ৰেড যদি কৰিবলৈ আহে, তুমি মোক কবাহ হো হা তুমি মোক আপগ্ৰেড কৰি দিবা তেতিয়া মানে শোণিত পুৰটো একদম ফাৰ্ষ্টত দি দিবা।
অঁ আপডেট কৰিব অহা নাই নেকি টোৰ
এতিয়ালৈকে ডেট দিয়াই নাই দেখোন এতিয়া দেত দিব জানো? এডমিশনৰ পাছতে চাগ আপডেৰ ডেট দিব।
উম পাছত হে দিব লাগে।
অ ইবাৰ এডমিশ্যন পাছতহে দিছিলে আপগ্ৰেড কৰিবলৈ ডেট।
অ।
হম।
ইয়াহ।
অনুপমে এডমিশ্যন কেতিয়া ল'ব কৈছিলেনি?
আজি গ'ল।
আজি গ'ল নি?
উম আজি যোৱা কথা আছিলে, গ'ল।
আহ আহ গম পোৱা নাই। সি কি তোমাৰ লগতে থাকিবা নেকি?
সি আ মই য'ত থাকিম আক তাৰ আকৌ সেই ভাৰাটো বেছি হ'ল আক সি আকৌ ৰেণ্টত থাকিম বুলি ক'লে। জানো কি হয়। পাঁচ হাজাৰ?
পাঁচ হাজাৰ মানে ৰুমটো তুমি শ্বেয়াৰ কৰিব নোৱাৰি নি মানে, এটা এটা মানে দুটা দুটা ৰোম তিনিটা তিনিটা মিলি।
তেনেকে জানো পাৰিনে নোৱাই, নোৱাৰি নেকি।
অ মানে চিংগ এটা এটা লৰা থাকিব লাগিব মানে।
উম তাক সুধি আহিব কৈছো সেই কাৰণে।
অ মানে এনেকে থাকে ন তোমাৰ দুটা বা তিনিটা লৱা মিলি এটা ৰুম লৈই লয় যে।
অ তেনেকে থাকে তেনেকুৱা ৰুমো আছে বাও। তেনেকুৱা ৰুমো আছে চাগে।
অ থাকিব লাগে তেনেকুৱা থাকে। অ। তোমালোকৰ মানে দুইটা ট্ৰেডটো একেই চিভিলেই।
মোৰ মেকানিকেল।
অ ঠিকেই মই কৈছিলোঁ আক মেকানিকেল বুলি।
উম মেকানিকেলত স্কোপ আছে কিন্তু বহুত আছে হয় নাই? মেকানিকেল স্কোপ আছে আক মই চাইছিলোঁ।
আছে আছে মেকানিকেলৰ স্কপ আছে তুমি ইয়াত নাথাকিলেও তুমি বাহিৰত ঢেৰ আছে।
অ।
মানে ইঞ্জিনাৰিং কৰাৰ পিছত তোমাৰ ইয়াত কাম নহ'লেও বাহিৰত হ'বই একদম হাণ্ড্ৰেড পাৰ্চেণ্ট চিয়'।
য়েছ তুমি কিহত হেৰি কৰিছা।
হা।
তুমি কিহত মানে চিলেক কৰিছা চিভিয়েল, মেকানিকেল, ইলেক্ট্ৰিকেল।
মই চিভিয়েল, মেকানিকেল, ইলেক্ট্ৰিকেল, কম্পিটাৰ গোটেইকেইটাতে দি থৈছো।
অ গোটেই কেইটাতে দিছা।
চিভিলটো পালও একো নাই মই মেকানিকেলটো পালেও একো নাই খালি পালেই হল আৰু থাৰ্ড কাউন্সিলিংত হ'লেও।
অ।
নাপাই স্পটতত কণ্টেক্টতাৰ কৰি চাব লাগিব চুনিত। পুখনত কালাষ্ট কাট অফ চাগে ছিক্সটি মান যাব লাগে।
যাব লাগে।
কাণ গৈছে ন।
ছেকেণ্ড কাউঞ্চিলিঙত সেই। চেকেণ্ড মেৰিট লিষ্ট ওলালে চোন সেই এইটো কি বুলি কয় অনুভৱাটো ছেভেন্টি এইট পাৰ্চেণ্ট আছিলে ন।
অ।
ছেভেণ্টি এইট মানে মোৰ মতে ছিক্স। থাৰ্ড কাউঞ্চিলিঙত চাগে যাবগৈ চাগে ছিক্সটিমান।
অ সেইটোৱেটো চেভেন্টি এই মানে এইবাৰ তোমাৰ চাগে চে চেভেণ্টি মান গ'ল চাগে এইবাৰ।
উম এইবাৰ গ'ল ছেভেন্টি মান।
অ মই সুধিব লাগিব তেতিয়া মানে আপডেট কৰি পেলে আহিলে আপডেট কৰি দি দিম আও ধুনীয়াকে।
উম।
হেৰিয়ে চুবৰে কিবা সুধিছিলে নি?
অ সুধিছিলে কেনেকে আপগ্ৰেড কৰিব লাগে মই ক'লো আৰু আজি যোৱা কথা আছিলে সিও। গ'ল নেকি, অ এইবাৰ গোৱালপাৰালে কিমান দূৰ, দূৰ হ'ব নেকি। হে।
গম পোৱা নাই।
কি।
তাৰ ডেটটো কি গম পোৱা নাই।
মানে।
মানে তাৰ মানে হেৰিটো ব্ৰাঞ্চটো কি গম পোৱা নাই।
অ কি।
ইলেক্ট্ৰিকেল হয়।
অ ইলেকট্ৰিকেল কৰে নি?
অ সি ভালেই পাইছে বেয়া নহয় সেইটো। ইলেক্ট্ৰিকেলতো বহুত স্কপ আছে আ ৰেলৱেত ইলেক্ট্ৰিকেল পতকে পাই।
উম
হেৰি কৰিব পাৰিলে টিকাব পাৰিলে
এ পি ডি চি এল নে এ ডি পি চি এল সেনেকাত পায় এইবিলাকো আছে
মাক মই কৰি কল কৰিছো ৰ'বা
আ আ তুমি কৰাগে
আঠ মিনিট হৈ গ'ল ন।